কি কৰিছা?
অ, আছো এনে।
মানে কি কৰি আছা? এনেই আছা নেকি?
অ, এই এতিয়াহে উঠিলো ৰবা শুই পেলাই
উ অ, দিয়া নাস্তা কৰিলা?
নাই নাই কৰিম আৰু।
অ, ঘৰটো ক'ত আচিল নহয় পিছে?
শুৱালকুছি।
হু
শুৱালকুছি
অ, শুৱালকুছিত আৰু বাকী কোৱা উম, আজি দিনৰ কি প্লেন? আজি দিনৰ কি প্লেন?
দিনৰ আৰু এতিয়া বাৰটাই বাজিল এতিয়া আৰু ঘৰতে থাকিম। চাও পিছবেলা কলৈ যাও
পিছবেলা এনে কৰবাত উলোৱা-মেলোৱা প্লেন নে কি?
অ, কবাত যাম চাগে ফ্ৰেণ্ডৰ লগতে এনে।
হা-হা?
ঘূৰি থাক মানে ফ্ৰেণ্ডৰ লগতে এনেই কবাত ওলাই যাবও পাৰো। চানডে বুলি। উম, কিমান আৰু ঘৰতে থাকিম এতিয়া বৰো লাগে।
বেছি ওলাই যাব মনো নাযায় গৈ পেলাই
অ, নাই মই যোৱাই নাই ৰ'ব বহুত দিন হ'ল। তাহাতি মানে ফ্ৰেণ্ডবোৰে ফোন কৰিলে ওলাই যাবি নিকি? মই বোলো
অ বেছি নুঘূৰা মানে তুমি
নাই নাই মই ইমান মানে ঘৰৰ পৰা ইমান নিদিয়ে দিয়াচোন এনে লিমিতত আৰু তাতকৈ বেছি নহয়?
ঠিকে আছে গৈ পেলাই
অ, এতিয়া বহুত দিন হ'ল এতিয়া তুমি ক'ত আছা হোষ্টেলতে আছা?
মই হোষ্টেলতে অ
অ ভালে
বৰ অশান্তি অশান্তি লাগি গৈছে অ ঘূৰি যাব মন যায়গৈ আৰু হোষ্টেলত আমাৰ খন আছে
উম, তাৰ মানে হোষ্টেল বিলাকৰ খানা ইমান ঠিক নহয় ন?
হষ্টেলৰ খানাটো জানাই বহুত বেয়া হোষ্টেলৰ খানা?
উম বাকী তুমি খোৱা নে হোষ্টেলতে খাব লাগিব দিয়াচোন!
কি ক'লা?
মানে হোষ্টেলতে খাব লাগিব!
হা হা উপায়টো নহয়!
উম নতুনকে আহিছা নেকি তুমি হোষ্টেলত!
কি ক'লা,
নতুনকে আহিছা নেকি?
হোষ্টেলত নাই একবছৰ হ'ল!
অঁ একবছৰ হ'ল!
বছৰ পাৰ হ'ল বাৰু,
অঁ, অঁ
আৰু বাকী ক সন্ধিয়া ক'ত যাবা বুলি ভাবিছা?
কলৈ মানে এনেই যাম অলপমান ওলাই পেলে খোজ কাঢ়িব!
এনে খাব মেলিব যাবা চাগে,
অঁ, খাব মেলিব যাম!
অ
বহুত দিন যোৱাই নাই ৰবা এনেকে?
অঁ, অঁ, আৰু বাকী দিন কেনে কা গৈছে?
দিন আৰু কি ভালেই আৰু এই গৰম এই বৰষুণ সেনেকুৱাকে! অঁ, বাকী এতিয়া গৰমৰ?
সহ্য নোহোৱা দিছে অতিৰিক্ত দি দিছে ন
তাকে এনেকুৱা গৰমটো পোৱাই নাছিলোঁ!
অঁ, টো প্ৰথমবাৰ ইমান গৰম হৈছে?
ওম এইবাৰৰ দৰে গৰম তাকোঁ আৰু,
ইমান গৰম হৈছে জীৱনত!
আহ আৰু চব ফালে পানী পানী পানী!
পানী ক'ত পানী!
গুৱাহাটীত!
অ গুৱাহাটী চাগেতু পানীয়ে অ
অঁ একদম পানী! একদম অকমান বৰষুণ দিলেই পানী হৈ যায়! গুৱাহাটীৰ ফালে হ! এতিয়া বাকী গৰম এতিয়া কলেজটো নাই চাগে তোমাৰ!
নাই নাই এইটো উ কলেজ চলি আছেো বাৰু আজি আজিতো বন্ধ দেওবাৰ!
অঁ, তো গৰম বন্ধ নাই নেকি তোমালোকৰ!
গৰম বন্ধ তেনেকুৱা দেখোন নিদিয়ে নহ আমাক কলেজ চলেজ ইণ্টাৰ্নশ্বিপৰ কাৰণেহে বন্ধ দিয়ে আৰু
অ আমাৰ এতিয়া গৰম অ আমাৰ এতিয়া চলি আছে গৰম বন্ধ
না আমাৰ গৰম বন্ধ চৰম বন্ধ তেনেকে একো বস্তুৱে নাই আমাৰ খালি ইন্টাৰ্শ্বিপ কাৰণেহে বন্ধ তোমাৰ নাপাওঁ সেই বন্ধৰ টাইমত ইণ্টানশ্বিপৰটে পাৰ হৈ যায়
অ আমি মানে নেক্সট ইয়েৰ আমাৰো নেক্সট ইয়েৰ নহয় অ নেক্সট ইয়েৰ আমাৰো ইণ্টাৰ্শ্বিপ হ'ব।
নেক্স ইয়েৰ তোমালোকৰ ইণ্টাৰ্ণশ্বিপ?
উম আমা ইণ্টাৰ্ণশ্বিপ।
ইন্টাৰ্ণশ্বিপ ক'ত কৰা বুলি ভাবিছা? ইণ্টাৰ্ণশ্বিপ এনে ক'ত কৰিবা বুলি ভাবিছা?
নাই কলেজৰ পৰাই দিব মানে কলেজ চোজ কৰিব আমি পঢ়াবহে চাব লাগিব।
অ তোমালোকেটো পঢ়াবহে যাব লাগে ন ইণ্টাৰ্ণশ্বিপ
তিয়া মানে ডিপাৰ্টমেণ্ট ৱাইজ বেলেগ বেলেগকে দিয়ে বুলি শুনিছোঁ। ত মানে এজুকেশ্যন দিপ- পাৰ্টমেণ্টৰ পৰা পঢ়াব দিয়ে এতিয়া আমাৰ পৰা কি দিয়ে সেইটো গম পোৱা নাই। ত কলেজে ডিচাইড কৰিব। মই এইবাৰ বি এ থাৰ্ড চেম।
বি এ থাৰ্ড ছেম।
অ।
বি এটো সেয়া যে টিচিং কৰিব দিয়ে দিয়ে নেকি মানে গৈ পেলাই কলেজত? এইটো জানামতে মাষ্টাৰ্ছত দিছিলে।
নাই নাই এতিয়া বি এটো বি এটো মোৰ মানে আগৰ চিনিয়ৰবোৰে এনেকুৱা কা- কৰি আহিছে এতিয়াও কৰি আছে কিছুমানে
য় অও নতুন নতুন নিয়ম চাগে গৈ পেলাই আগৰ টাইমত কিন্তু নাছিলে।
হুম এতিয়া নতুনকে হৈছে এইবিল এইবোৰ।
অ সেইটোয়ে ভাবিছো গৈ কাৰণ আগতেতো তেনেকুৱা তাইপৰ নাছিলে।
অ এতিয়া মানে শুনিব পৰা মতে ডিপাৰ্টমেণ্ট ৱাইজ মানে বেলেগ বেলেগকে দিব আৰু। এতিয়া আমাৰ ভাগত কি পৰে অ আমাৰ ভাগত কি পৰে নাাজানো।
নতুন নতুন বছৰ আহি থাকে নতুন নতুন বস্তুবিলাক পুৰা সলনি হৈ থাকে ন।
উম আৰু এতিয়াতো চাৰি বছৰ হৈছে চাৰি বছৰ নিদিলেও হয়। মানে ডিগ্ৰীত
যিনো আও ডিগ্ৰী আজিকালি চাৰি বছৰ হৈ পেলাই আগৰ টাইমটো গৈ পেলাই মা দেউতাতে গৈ মেৰি পিনি সিহঁতে তিনি বছতে পাৰ কৰিলে।
অ তাৰপিছত মানে কেনেকুৱা হ'ল এম মেটো দুবছৰ আছিল এতিয়া মানে এম এ টো এবছৰ হৈ যাব, তেনেকুৱা।
অ সেইটোত তেতিয়া একফালৰ পৰা লাভেই হয় আৰু তোমালোকৰ।
ফালৰ পৰা লাভেই হয় বাৰু মানে এটা বছৰ আমি হাতত পাই যাওঁ বেলেগ প্ৰিপেৰেচন কৰিব কাৰণে। অ চাও কৰো নে নকৰো এতিয়া মই ভবা নাই।
আজিকালি মাষ্টাৰ্চ নকৰিলে বাৰু ইমান এটা ফাইদা নাই দেই সঁচা কথা।
অ তাকে চাওঁ তাকেই কি কৰো মা- টাছো কৰিব পাৰো বা
যদি মাষ্টাৰ্ছ কৰিবই লাগে বাৰু।
অ সেইটো হয় বাৰু।
অজিপ দা আগতে আছিলে বে এইবিলাক মাষ্টাৰ্ছ লৈকে নকৰিল আজিকালি মানে মাষ্টাৰ্ছ নকৰিলেহে বেয়া।
তাকে মোকো কৈছে ৰ তাক ঘৰৰ পৰাও কৈছে মাষ্টাৰ্ছটো কৰি বলে। মই তাকে ভাবি আছো কৰো নে নকৰো।
পঢ়াৰ ল'ড চ'ত বেলেগ বাঢ়ি গৈছে বস্তু।
উম, আৰু আজিকালিতো যিমান মানে পঢ়া সিমানে লাভ দিয়চোন।
অ' তু আগৰ টাইমত ইমান পঢ়াৰ লড- চড ইমান একো নাছিলে গৈ পেলাই ইমান তোমাৰ।
অঁ। মানে আগতে কেনেকুৱা আছিল ডিগ্ৰীতটো কমপ্লিট হৈ থলেই মানে কথা নাই আৰু।
ডিগ্ৰী টো কমপ্লি কৰিলে বহুত ডাঙৰ কথা আজিকালি মাষ্টাৰ্ছ কৰা পি এইচ ডি কৰা পি এইচ যছিলৈকে আজিকিমান ডাঙৰ কথা নহয়।
উম, উম সেই কাৰণে বহুতে পি এইচ যিয়ে কৰি আছে এতিয়া।
বেছিভাগে অ বেছিভাগে পি এইচ ডি কৰি
বাকী মানে ইঞ্জিনাৰিং এনেকুৱও কৰিছে মোৰ ফ্ৰেণ্ড বোৰে বহুতে এনেকুৱা ইঞ্জিনিয়াৰিং কৰিছে।
তোমাৰ লগৰ বিলাকে?
অ' মানে ছোৱালী - ছোৱালী বোৰ বেছি আৰু লৰাতকে ছোৱালী বেছি।
হেল্ল, অ আজিকালি তেনেকে কৰে বাৰু বেছিভাগে ইঞ্জিনিয়াৰিং চিঞ্জিনিয়াৰিং।
উম, সেনেকুৱা তাকে মোৰো। মানে মোৰ মানে ডিগ্ৰী কৰ প্লেন নাছিলে, মই মানে বেলেগ লাইন কৰা প্লেন আছিলে। তেতিয়াপা ডিগ্ৰীতে এডমিশন লব লগা হ'ল লাষ্টত।
ডিগ্ৰী চিগ্ৰী কমপ্লিট কৰি পেলাই মাষ্টাৰ পি এইচ ডি আজিকালি পাপ
উম একদম জালা।
আৰু মেইন কথা ইমান পঢ়িব আৰু কাৰে পকৈ ধৈৰ্যও নাথাকেগৈ। কিমান পঢ়িম কিমান পঢ়িম লাগি যায়।
এতিয়াতো পঢ়া শুনাৰ একদমানে হেৰি নোহোৱা হৈ গৈছে।
হা।
নাযায়।
কিমান পঢ়িম, কিমান পঢ়িম তেনেকুৱা টাইপৰ লাগি যায় আৰু।
এতিয়াতো মানে এক্সামৰ আগদিনাহে পঢ়িছো আৰু কি কৰো আৰু অলপমান। সেনেকুৱাকে পঢ়াই নাযায়।
আগৰ টাইমত আছিলে গৈ মেলিফেলাই আজিকালি ফতককৈ পঢ়া শুনা ইমান তেনেকা সেয়া নহয়।
নাই, নাই আজিকালি মানে কেনেকুৱা ঘূৰা ফুৰা ফোন চোৱা সেইটোকে বেছি মানে।
ঘুৰা ফুৰা অ' আগৰ টাইমত। ফে মিলি পেলাই তুমি যিমান দেৰি পঢ়িছিলা এঘণ্টা পঢ়া, দেৰ ঘণ্টা পঢ়া। ভালকৈ পঢ়া গৈছিলে, আজিকালি পঢ়া শুনা কম হয়। ফোন চাওঁতে আধা ঘন্টা গুচি যায়, এই এইটো কৰোতে আধা ঘন্টা গুচি যায়। তেনেকুৱা টাইপতে কাম বেছিভাগ ওলাই আহিব।
তাকেইতো মানে এ অলপ কম যদি পঢ়িলো আৰু ফোনটো চাবলৈ মন যায়। তেনেকে ফোন চাওঁতে টাইমতো গুচি যায়।
চাওঁ মেলোন গৈ পেলাই বা লগৰ কাৰোবাৰ কল আহি যাব।
হ'ল আৰু তেতিয়া পঢ়া ছেছ।
অ প এইটোৱে আৰু হৈ পেলায় মোৰ ডেইলি, এনেকা ধৰা কি যেতিয়া। পঢ়া শুাৰ টাইমত সেইকাৰণে একজামৰ টাইমত কি কি কয় নহয় একজামৰ টাইমত সেইকাৰণে চাই থম।
একদম একজামৰ আগত মানে একদম মানে কি পঢ়িম কি নপঢ়িম এনেকুৱা হৈ যায়।
উম, ফোনটো তেতিয়া একজামৰ টাইমত অফ কৰি থৈ দিওঁ আৰু।
হয়।
নহয় এ একজামৰ টাইমত গৈ মে পেলাই একো পত্তা পোৱা নাযায় ন, কষ্টহে উলতা হয়।
বহুত মানে এতিয়া কম্পিটিচন বহুত বাঢ়ি গৈছে।
অ তো কম্পিটিচন বা আগৰ টাইমত ইমান একো কম্পিটিচনে নাছিলে বচ এনে পঢ়া আপোনাৰ নৰ্মেল ডিগ্ৰিটো কমপ্লিট কৰা হৈ যাব।
উম উম আগতে মানে কেনেকুৱা ডিগ্ৰীটো কেনেবাকে কমপ্লিট কৰিলে আৰু হৈ গ'ল আৰু। বাকী তই পিছত ন পিছত অ পিছত আৰু তই নপঢ়িলেও নাই এতিয়া মানে ডিগ্ৰীটোও কাম নোহোৱা হৈ গৈছে।
আজি-কালি ডিগ্ৰীটো মানে এটা পাছ ডিগ্ৰী পাছ তেনেকুৱা টাইপৰহে লাগে।
উম
আজি-কালি পঢ়িলে মানে কিবা হেভি পঢ়িব লাগে তেনেকুৱা টাইপ।
অ আৰু এতিয়াতো বহুত মানে আ পি এইচি তে চলি আছে মানে মই যোনে যোনে
আৰু আজি-কালি কম্পিটিচন বাতে আৰু আজি-কালি মেইন বস্তু বাঢ়িছে কম্পিটিচন টো।
হা সেইটোৱে মেইন কম্পিটিচন টো বাঢ়িবই।
চাকৰি তাকৰিৰ কাৰণেও ক্ষেত্ৰত গৈ পেলাই চবতে যি কম্পিটিচন বাঢ়িছে।
অ মানে এতিয়া আৰু বহুত প্ৰব্লেম আহি গ'ল তো চবে মানে চাকৰিয়ে লাগে আৰু।
অ
এনেকুৱা আজি-কালি বিজনেছ কৰা মানুহ কমেই দিয়াচোনা চাপানে চাকৰিয়ে। অ মাই আমাৰ ইয়াত ভূমিকম্প আহিলে।
ভূমি কম্প আহিছে!
অ এই জাষ্ট ভূমিকম্প গ'ল।
বা পিৰি
মোৰ বিচনাখন লৰি গ'ল।
এতিয়া ষ্টেটাছ বিলাক পাবা।
অ একদম মানে ভূমি কম ভূমিকম্পটো আহিবই নোৱাৰি মানে আগে ষ্টেটাছ লগাব।
ষ্টেটাচ ষ্টেটাছ বিলাক এইবিলাক বহুত অশান্তি লাগে কিন্তু।
অ মই কেতিয়াবা মিউট কৰি থৈ দিওঁ অকমান
মই যে আজিলৈকে এইবিলাক কৰা নাই দেই।
নাই নাই নিজৰে ফ্ৰেণ্ড দিবলে লাজেই লাগে না
কে নিজেও ইজ্জত নাথাকা নিচনা লাগিব দে
চবেইটো গম পালে ন তুমি গম পোৱা আহা বুলি তেতিয়াহে ষ্টেটাছটো তোমাৰ কি কথা
কি কলা
মানে চবেই গম- পাই ভূমিকম্প অহা বুলি তাতে আৰু এক্সট্ৰাকে ষ্টেটাছ দিব লাগে আৰু এনেকে আৰু
কিছুমানে এনে উৎপাত আৰু।
অ মানে সি ভাল পায় আৰু এইবোৰ।
কিছুমান থাকেই কাৰণ এতে দেখুৱাইছেঁ যে সিহঁতেই ভূমিকম্প পাইছে নেকি বেলেগে দেখাই নাই ছাগে ভূমিকম্প
হয় দিয়া হলে হয় বাকী ষ্টেটাছে দিব আৰু মানে।
কিছুমান থাকে মানুহ মৰিলে আক ষ্টেটাছে দিয়ে একেবাৰে ককা, আইতা হেন ঢুকালে চৰি বচাব নোৱাৰিলো কেনেকে বচাব পাৰিবি।
সেইটোৱে আৰু এনেকুৱা কেতিয়া আজি আমাৰ আইতা আমাৰ মাজত নাই বহুত দুখ লাগিলে এইবোৰ দিন এনে আৰু
কিন্তু কিছু বহুতৰে দেখিছো গৈ পেলাই দেই তেনেকা এইটো মানে চেচ পিচতহে গম পাওঁ যে ই আইতা ঢুকালে চৰি চেছ মই তোমাক বচাব নোৱাৰিলো এ কেনেকে বচাব পাৰিবি ডক্তৰ নেকি তই
হয় এতিয়া
ডক্তৰেও ধৰা ব বচাব নোৱাৰে
উম কেতিয়া সেইটো ডক্তৰৰ হাততো নাথাকে দিয়াচোন
অ কাৰ কাৰ কোন মানুহ কিমান দিন জীয়াব মেলিব সেইটো কাৰো হাততে নাথাকে
উম এ ৰ থাকেই এনেকুৱা মানুহ কিছুমান কামোৰ মানুহ
হুম
বোলো এনেকুৱা কিছুমান কামোৰ মানুহ থাকেই
ইয়াত যে বহুত অশান্তি পাওঁ দেই এইবিলাক মানুহ কিবা হজম নহয়গে গৈ পেলাই নিজৰ তোমাৰ আৰু কেইটা কল বাকী আছে মইতো এনেই আছো আৰু